অ শুনিছো।
অহ অ কি খবৰ?
অ ভালেই।
অ এ এনে বহি আছো। ইমান গৰম পৰিছে। বোলো ফেনখন চলাই পেলাই অকন ফেনৰ তলতে বহিব লৈছো।
অ মইও সেয় আছিলো ফেচবুকটো চাই তাৰপিছত বোলো তোমালৈও মনত পৰিলে ফোন এটাকে
অ তাকে। আজিকালি বহুত দিন হ'ল জানা মই ফেচবুক নোচোৱাই হলো আজিকালি অলপ অলপ। ইনষ্টাগ্ৰাম চাওঁ বাৰু কিন্তু ফেচবুকতটো বহুত দিনে হ'ল নোচোৱা হলো।
অ ময়ো ফেচবুক চোৱাই নাছিলোঁ এতিয়া এই দুদিনমান হৈছে মই ফেচবুকটো চাই আছো মই মানে ধৰিব পৰা নাই বস্তুটো আজিকালি চবেই ভিডিঅ' বনাব লৈছে
অ অ চবে ভিডিঅ' বনাই পইচা চইচা পাই আছ জানোচা অ নাই নাই কিছুমান ব্লগত আহ তেওঁলোকে কয় নহয় কেতিয়াবা কেতিয়াবা অহ বোলে কিবা কি কয় জানো ব্লগটো মানে পেজটো কিবা ব্লগ কনভাৰ্ট কৰিব লাগে ন চামথিং এনেকুৱা কিবা তাৰপিছত বোলে তাৰ পৰা মানে অ ধৰা তুমি যদি কৰিলা তোমাৰ ভিডিঅ' যিমান চাব বা তুমি ধৰা ফটো চটো কিবা কিবি দি থৈছা সেয়া যিমানে যিমান চাব এ সেই অনুপাতে কিজানি বা কিবা পইচা এটা আহে যেন লাগিছে দেই আহ মানুহে কয় অহ
ময়ো হে তাকে ভাবিছো আজিকালি চবেই ভিডিঅ' বনাই একদম ৰাতিপুৱা চাহ কাপ পূৱা পৰা ৰাতি শোৱালৈকে গুড নাইট দিয়ালৈকে কিয় দি আছে বাৰু মানুহ বিলাকে ইমান আগতে তোনো ক'বাত গৈছে উঠিছে সেইবিলাক সাঁচীহে ৰাখে তাৰপিছত মই ভাবি আছো পইচা চইচা পাই নেকি বোলো। কি ভাই ইনকম চনকম
আৰু আজিকালি মানে কি জানানে বস্তুতটো ইমান বেছি মানুহে অপৱহাৰো বহুত কৰিছে। দিয়া বহু ধৰণে অপব্য়ৱহাৰ কৰিছে, বিশেষ তে মই এটা বস্তু খুব বেয়া পাও এ তোমাৰ উম অনাহকতে যে মানুহবিলাকে নিজৰ ঘৰুৱা কথাবিলাক যে কৈ থাকে অ' ঘৰুৱা সমস্যা চাই হওক বা ধৰা তোমাৰ ঘৰৰ নাতি পুতি ছোৱালী জীয়ৰী যোন আছে অ' ল'ৰা ছোৱালী যোন আছে তেওঁলোক কোনখন স্কুলত পঢ়ে কোনটো ৰাস্তাৰে যায় কোনফালেদি যায় কি খাই যায় এইবিলাক যে বস্তু দেখাই থাকে সকলো বস্তু পাব্লিক কৰি দিয়াতো ভয় হৈছে।
অ' পাব্লিক কৰিব নালাগে উম আৰু কিছুমান কিছুমানৰ হেৰি এই হৈছে কি বুলি কয় ঘৰত চুৰ সোমাই গৈছে
চোৰ সোমাইছে সোমাবই সোমাবই অ' তুমি যদি বোলে ঘৰৰ তোৰ দিবলৈ যাওঁতে এতিয়া মই বাৰু ঘৰ তোৰ চাই ভাল পাওঁ মই সেইটো কওঁ মানুহে কেনেকে সজাই কি ৰূপত সজাই সেইবিলাক চাই আনন্দ লাগে সেই এইটো সঁচা কথা। কিন্তু হ'ল আমাৰ নিচিনা আৰু বহুতে বহি চাই আছে যিসকলে হয়তো বেয়া মনোভাৱ লৈ আছে ত' অ' এতিয়া কোনোবাই যদি ঘৰৰতটো দেখাই আছে নিজৰ বোলে সন্মুখে দি আহি এইটো পাবি তাৰপিছত বোলে সেইটো পাবি সেই সকল মানুহৰ কাৰণে ভালেই হৈছে ন যোন সকলে চুৰ কৰিবলৈ খি আছে
উ সেইটোয়ে এতিয়া আমিতো নাজানো ন কাৰ মনত কি বা আছে উ আৰু কিমান কাজিয়া মানে ত বেলেগ মানুহৰ অলপ নহয় ঘৰৰ ও আগতে ওচৰ চুবুৰীয়াৰ লগত কাজিয়া হৈছিল আজিকালি ফেচবুক। অ চিনাকি চিনাকি চবই লগতে কাজিয়া আৰু আৰু কমেন্ট বিলাক দিবলৈও ভয় ন কোৱা হৈছে
অ সঁচা। অ মানুহবলাকো বয় লে ডৰা প্ৰবৃত্তিৰ মানুহ কোনোবাই কিবা এটা দিছে কিবা এটা তোৰ যদি ভাল লগা নাই তই আঁতহি ন বোলে কেলে আৰু সেইটোকে হেৰি কৰিব লাগে বোলে যদি বোলে ভাল পাইছ চাবি বোলে ভাল নাই পোৱা যদি টো স্ক্ৰল কৰি পেলাই বেলেগ চা তোৰ মন পচন্দৰ বস্তু চা এেনেকুৱা নিচিনা মানুহবিলাকেও ইমান অত্যাচাৰ কৰিব মানে অনাহকতে অত্যাচাৰ কৰিব নালাগে কিছুমান বস্তু তুমি কমেণ্ট দিছা বোলে এইটো বস্তু জেনুৱনলি ভাল নহয়। এইটো যে কেনেকে কৰিছে। জেনুৱনলি ভাল নহয় পাৰিলে আপুনি এইটো নকৰিব এনেকে বুলি কোনোবাই যদি কমেন্ট দিছে সেইটো বাৰু মানিব পৰা যায়। অ অ মানে অপ ব্যৱহাৰ নকৰাকে যদি কিবা এটা কমেন্ট দিছে এ মানুহ বিলাকে হওঁকে নহকে চিনাকি অচিনাকি ইমান বেয়া বেয়া কথা। কয় এইবিলাক আৰু ভালো নালাগে শুনিও ভাল নালাগে দেখিও ভাল নালাগে আনে
অ আৰু বস্তুতটো ভাইৰেল হলে পইচাটো পোৱা যায় নেকি আজিকালি মানে সেই ভাইৰেল হ'বলৈ যি টি কৰি থকা হৈছে নহয় মুখত কাৰ কি মাত ধৰিবই জান নোৱাৰী।
অ অ সেইটোহে কৰে নেকি ঠিক নাই দেই ভাইৰেল বুলিবোলে বোলে যুদ্ধ এ খুন্দা লাগো বোলে বেছিকে ভাইৰেল হ'ব তাৰ পিছত বোললে পইচাহে পাম এনেকে যদি তেওঁলোকে কিবা মনোভ অভাৱ লৈ পেলাই আগবঢ়াইছে নোজানো আৰু
ভাইৰেল আৰু বেলেগৰ পষ্ট বিলাকো দি থাকে থকা হৈছে
অ হয় হয় হয়। কিনো কিছো কেত কোৱাচোন।
স মানে সেয়াই কিছু ক্ষেত্ৰত ময় ক'বলৈ বিচাৰিছোঁ মানে কিছুমানে ধৰি লোৱা ভাল ভাল বস্তু দেখো
এ সেইটোৱে সেইটোৱে মই কৰিব ধৰো অ সেইটোৱে মই ক'ব ধৰিছো। বোলো এই যেনেকে ধৰা বা কিছুমান এতিয়া ধৰা অ কি বুলি কওঁ এ ৰাজনীতিৰ কথাই হওঁক বা আজি কথাই হওক দেশত ক'ত কি হৈ আছে যে কি নাই হোৱা বাকী কিছুমানে ধৰা জিঅ' পলিটিক্সৰ ওপৰতো বহুত ভিডিঅ' বনায় কিছুমানে আমাৰ ৰান্ধনী গৰাকীয়ে কেনেকে কি বনাইছে মেলিছে আমাৰ আপুৰুগীয়া বস্তুবিলাক সেয়া দেখাইছে। গতিকে সেইবিলাক তাকে আকৌ মন বিলাক ভাল লগা এতিয়া। সেইবিলাক বৰ ভাল কাম কৰে দেই তেওঁলোকে সঁচাই আৰু তেওঁলোকে পইচা পোৱাৰ যোগ্যও হয়।
অঁ সেইয়াই আৰু সিহঁতে নিজৰ ঘৰতে থাকে গৃহিণীসক ক'লে ঘৰতে থাকি সিহঁতৰেইটো! কৰ্ম কৰি আছে ন আৰু তাৰ পৰা ধৰি লও তাৰ পৰা ধৰি লও আমি কিছুমান শিকিবও পাৰিছো এতিয়া সিহঁতে আমি ব্যৱহাৰ কৰি থকা বস্তুৱে বহুত কিবা কিবি বনাই দিছে যিটো আমি আগতে দেখি পোৱা নাই খায়ো পোৱা নাই। এতিয়া সিহঁতৰ জৰিয়তে অঁ আমি বস্তুটো গম পাইছোঁ হয়। ঘৰতে আমি বনাই খাব পাৰিম। আহছোঁ সেয়াই আৰু কিছুমান ভ ভাল লাগে সিহতৰ কিছুমান ক্ষেত্ৰত।
উম নাই বহুত উপকৃত হৈছো আমি দিয়া আৰু মই আৰু কি ভাবো জানা কিবা দেখিছোঁ মানে কেইটামান ব্লকত মানে উম উম ধৰা ঘৰৰ গৃহিণী হয় তেওঁ! অ খেতিয়কৰ যিয়েক খেতি তিয়কৰ ঘৈণীয়েক মানে খেতিৰে ভৰা সময়। পদ আৰু ধৰাক খেতিয়ে খেতি আৰু গোটেই জীৱনতটো খেতিয়ে দেখা পাইছে। গতিকে সেই মানুহ ঘৰত খেতিৰে তেওঁলোকে বহুত খিনি বস্তু পাইছে ধানৰ পৰা আদি কৰি পেলাই একেবাৰে শাকে কটিয়ে মাছে কাছৰে চব পাইছে ধৰা! খালি নিমখকণ কিনি খাইছে। গতিকে তেওঁলোকে খেতিৰ ধ্বনি কিন্তু কথাটো হ'ল হাতৰ পইচা কথা বুলিবলৈও কথা এটা আছে নহয়! খাই বৈ থকাতো এইটো নহয় ত' সেইসকল মানুহে যেতিয়া ভিডিঅ' তটো কৰি নিজৰ কিবা এটা ক'লা এটা দেখাইছে বোলে নহলে বা তেওঁলোকে কোনোবা এখন দোকান পোহৰ খুলিছে যাৰ বিষয়ে জনাই আছে সেই ভিডিঅ'টোত। তেতিয়া তেওঁলোকে সেইটোৰ পৰা এটা তেওঁলোকৰ আহ জীৱিকা নিৰ্ধাৰণ কৰি আছে ন জীৱিক কৰ কাৰণে ব্যৱহাৰ কৰি আছে এইবিলাক বস্তু ভাল কৰিছে ফেচবুকত কিন্তু কিছুমান মানে সেই অত্যাচাৰী টাইপহৰ
অইতাচাৰি চিঞৈৰি বাাসৈ মানে গোটেইখন হুলস্থুলীয়া পৰিৱেশ।
অ' আৰু কিছুমান মই মাইকী মানুহ দেখিছো মানে অলপ বেছিয়ে কৰে নেকি? বেছিয়ে একেবাৰে সাজোন কাচোনে কৰে নে জানো কি নাটক এখুপা কৰি থাকে গান লিপচিং কৰি। কৰি পেলাই মানে চবৰ লগতে চব বস্তু চুট নকৰে। কিছুমান বস্তুৱে কিছুমান লোকে কৰিলে ভা ভাল লাগে। সব বস্তু চনৰ লগত ততো নপৰে ন। চাই পেলাই কৰিলে ভাল আৰু।
উম, উম সেয়া আও আজি অ আজিকালি আকৌ এইটো এইবিলাকো দেখিব পৰ গৈছে ল'ৰা ছোৱালীবিলাক কিমান মানে আগ্ৰহী হৈ গৈছে। বেয়া বস্তু বিলাকৰ প্ৰতি আৰু। মাক বাপেকেও ইমান ধুনীয়া ধুনীয়াকৈ শিকায় আৰু সিহঁত আমিতো আমিতো কথা কবয়ে নাজানো বহুত কথা কবয়ে নাজানো কিন্তু সিহঁতে ইমান স্ক স্মাৰ্ট হৈ পেলাই কথাবিলাক কয় ইমান ধুনীয়াকৈ কয় আৰু জন্মতে জানো জন্ম হওঁতে পেটত মাকৰ আকৌ পেটতে জানো হেই শিকি আহিছে
অ', অ', অ', সঁচ চ দেই সৰু সৰুৰ ভেদ ভটতি ল'ৰা ছোৱালী বিলাকে একেবাৰে বহুত জনা হৈছে, বহুত জনা হৈছে। কিন্তু কথাটো অ' অ' ন আৰু এটা কথা, মই কিন্তু বেয়াও পাইছোঁ। দেই এই অকমানি অকমানি ছোৱালী অকমানে, অকমানি ল'ৰা তাহাঁতক কিছুমান মানে ডাঙৰ মানুহে নাচা গানতো নচুৱাই দিয়ে। মাক বাপেকে, মাক বাপেকে বোলে ক'ব লাগিব কাৰণ পোৱালিটোৱেটো আৰু ধৰাচোন ফোনটো লৈ পেলাই বোলে মই ফেচবুকত দিম এনেকুৱাতো তেওঁকে ইমান খিনি ধৰা নাজানে ন'। সেইটো আৰু কোনোবাই ক'ব লাগিব বোলে টো নাচ বুলি তেতিয়া সেই যিটো বয়সত যিটো হ'ব লাগে ন' এতিয়া এটা বয়সত যিটো গানে তোমাৰ মুখত শোভা পায়। সেই গান টো গালে আমিও ভাল লাগিব বা অকমানি মানুহ অকমানি অকমানি সেই সনেকুৱা থুনুকা থুনুকে মাতেৰে যিটো গান গাব সেইটো আমাৰ শুনি ভাল লাগিব কিন্তু তেওঁলোক তেওঁ যদি সেই ডাঙৰ মানুহে অকমান যিবিলাক আমাৰ এডাল্ট গান বিলাক আছে অকমান বেছি প্ৰেম প্ৰি সেই কথাবিলাক আছে সেনেকুৱা ধৰণৰ গান গালে অকণমান শুনিবলৈও অকন বেয়া হয় বা সেই নাচ বিলাকো আজিকালি নাচ বিলাকটো জানাই একে বেলি ডান্ঞ্চৰ আদি কৰি চব কৰে ত' কিছুমান বস্তুত অ ৰেষ্ট্ৰিকচন থকাটো মই ভাল বুলি ভাবো পিছে দেই
মাক বাপেকে এই টো পঢ়া শুনাৰ ক্ষেত্ৰত বেছিকৈ গুৰুত্ব দিব লাগিছিল কিন্তু আজিকালি মানে পইচাটো পোৱা হৈ গৈছে ন একদম মবাইলতে ভিডিঅ' বনাব লগাই দিয়ে আৰু কিছুমান ল'ৰা ছোৱালী এনেকে আছে ডাঙৰ এতিয়া ডাঙৰ মানুহ এজন বা মানুহ এগৰাকীয়ে যেনেকে কথা কৈ কৈ ভিডিঅ' বনাই কিবা এটা খালে ভিডিঅ' বনালে কিবা কৰিলে আজিকালি সেই সৰু সৰু ল'ৰা ছাল
আহ হয় হয় হয় পাইছো পাইছো দেখা এ এ হয় দিয়া কিন্তু মই এইটোও দেখিছো বহুত খোৱা খোৱা ভিডিঅ' যিসকলে বনাই অত্যন্ত যিসকলে খাই পেলাই ভিডিঅ'টো বনাই বহুত পাব্লিচিটি হয় তেওঁলোকৰ বেমাৰ হোৱাও তেওঁলোকে ভিডিঅ' আহি দিয়ে আহি এই অকমানি ল'ৰা ছোৱালী বিলাকক যদি সেইফালে মানে ঠেলাই নিদি পেলাই অকণ বেলেগ প্ৰডাক্টিভ কামতো লগালে হয় কিজানিবা আৰু বেছি ভাল হ'ল হয় নেকি ছ'চিয়েল মিডিয়াটো
আৰু আজিকালি মানুহখিনিয়ে এইটোও চাব লাগে যে ছ'চিয়েল মিডিয়ালটো মিডিয়াটো আজিকালি অকল ডাঙৰখিনিয়ে নচলাই সৰু সৰু ল'ৰা ছোৱালীখিনিও চলাই গতিকে আজিকালি মানে সিহঁতৰ পৰা মানে কিছুমান কিছুমান বেয়া বেয়া শব্দ অ অশ্লীল শব্দ খিনি শিকিব লৈছে ঘৰত অ ঘৰত কয় ধৰি লোৱা ঘৰৰ মানুহে কেতিয়াও নিশিকায় ভাবে ক'ত শিকিলে এইবিলাক মানে মোবাইলটো চাই থাকে ন মোবাইলটোৰ জৰিয়তে সিহঁতে কিমান বেয়া বেয়া কথা শিকি
উম হয় দিয়া এ হয় হয় মানে যিমান ভাল হৈছে তাৰ চাগে বেছি সংখ্যক বেয়াহে হৈছে
অ বেয়া হৈছে শিক্ষাটো কমি গৈছে অ মানুহৰ সেই টকা প্ৰতি লোভটো বাঢ়ি গৈ যোৱা নিচিনা চিনা হৈছে
উম হয় এইবিলাক ডাঙৰ কথা ঠিকে আছা নেকি বহুত দেৰি কথা পাতিলো দিয়া নহলে বা আকৌ পিছে পৰে কথা পাতিম আৰু নে কি কোৱা অহ অ দিয়া ৰাখিছো তেতিয়াহ'লে দেই অহ